নমস্কাৰ!
শুনিছা নে?
শুনছো।
অহ কি কৰিছা?
এ এনেই আছো তুমি কি কৰিছা?
অ মই এই ভাত খাই পেলাই আহিছো ভিতৰলে।
খালা
অ খালো খালো তুমি খালাানে?
অ মই খালো, কিহে খালা তুমি?
আজি মাংস।
বাঃ মাংস খাইছা।
হম প্ৰথমবাৰ আৰু।
বাঃ নিজেও বনালা‌ নেকি?
নিজে বনাইছো।
বাঃ মাংখ বনাব পোৱাহলা
মাংসাও বনাব পাৰা হৈ গলো
বাহ বাহ
উম
কেনেকে বনালাপিছে
মাংস এই প্ৰথমে আনিলোঁ আনি পেলাই ধুনীয়াকে ধুলোঁ তাৰপিছতে ধুই মেলি এই আদা নহৰু ধুনীয়াকে এনেকে পিচি ললোঁ
অঁ আদা নহৰু পেকেট যে ল' প সেইদিনা নে ঘৰ
উম নহয় ঘৰতে খালি মই সেই খিনি লগতে মানে পিছত দিব পাৰি মই সেইখিনি লগতে সানি দিলো
অ ম মাংস লগত খানি নি দিবা
মাংস লগতে সানি দিলো
আহ
তাতে নিমখো সানিলোঁ হালধিও সানিলোঁ তাৰপা সানি মেলি আৰু তাৰপিছত হেৰি কেৰাহিত তেল দিলো
আহ
তাৰপা অকমান পিছত তা হেৰি পিঁয়াজ দিলোঁ তাৰ পিছত পিয়াজটো অকণমান হেৰি পকাৰ পিছতে আৰু তাৰপিছত মাংসখিনি দি দিছোঁ দীপলাই ধুনীয়াকে তাৰাপা তাতে আকৌ আলুও দিলো
উম
ত আলু দি পেলাই ধুনে লৰাই পেলাই অলপ টাইম ঢাকি দিলো ডকাৰ পিছতে সে পানী দি পেলাই আৰু তাৰপিছতে মা মছলা দিলোঁ
উম
মা মছলা দিয়াৰ পিছতে তপৰা অকণমান টাইম আকৌ তেনেকৈ ঢাকি থোৱাৰ পিছত তাৰপিছতে হেৰি একেবাৰে লাষ্টত বিলাহী দিছোঁ আৰু
উম বিলাহীতো একেবাৰে লাষ্টত দিছা ন
একেবাৰে লাষ্টত দিছোঁ সেই গুটিটো নাই দিয়া মানে এই বিলাহী গুটিটোৱে গেছ কৰে বুলি ক'লে যে
আহ
সেইটো নাই দিয়া নাই। সেইটা কাটি পেলাই- অকণমান অকণমানকৈ চ বিলাহীটোবাৰবতকৈ লা দিব লাগে হেনো ন নহলে আকৌ ব এ নহলে নিসিজে মানে ধৰা আলু এতিয়া যদি তুমি যদি আলুৰ লগতে বিলাহী দি দিয়া তেতিয়া আলুখিনি নিসিজে-
আহ
সেইটো কাৰণে একেবাৰে বিলাহীটো একেবাৰে মানে যেতিয়া ধৰা একেবাৰে হেৰি হৈছে আৰু ধৰা গোটেই খিনি উতলি- মানে ধুনীয়াকৈ সেই সিজিলে আৰু- আলু খিনি চাই লৈছো সিজিছে নাই- তাৰপিছত এক- একেবাৰে শেষত মানে দিছো অ-
অ
দিয়াৰ পিছতে তাত- তাৰিছত হৰি মাজে মাজে গৈ পেললে অকনমান খাই খাই চাইছো নিমখটো হৈছেনে তাৰপিছত ভাল হৈছেনে খাবলৈ-
এনেকুৱা হল গৈ ছে-
অ মই বাৰু বেয়া পোৱা নাই এ নিজে বনাইছো এতিয়া এয়া কি বুলি কব অ-
উম খোৱা বা আৰু তেন্তে এদিন তেতিয়া হলে
এই খুৱাম খুৱাম এতিয়া মানে নিজৰ ওপৰত আত্মবিশ্বাসটো আহিলে আৰু- পাৰিম বুলি- উম তাৰ পিছত আকৌ চাটনি অকমানো কৰিলো-
কিহৰ চাটনি কৰিলি -
এ তিঁয়হ আছিলে আকৌ বিলাহী আছিলে। তাৰপৰা এ বিতু আছিলে
উম
এ নখনি বজাৰলৈ গৈছিলো বজাৰৰ পৰা আহি তেনেকে অকমান সৰকে তিয়হ বিলাহী বিট লৈ আহিছিলো তাৰপৰা আকৌ সেই পিঁয়াজ স আদা জলকীয়া তেনেকে দি পেলাই-
উম
টনীয়া নিমোৱত তেনেকে ভাত খালো আৰু।
উম চানা তেতিয়া হ'লে গপচ হৈছে আৰু আজি।
এইে আজি একদম পোৰা আৰু
এ মাংস অকণ খাবলৈ মন গৈ আছিলে। তাৰপৰা মই বোলো অকণ বনাইও চাওঁ কেনেকুৱা হয় কি হয়।
উম ভালে কৰিলা।
লোকৰ হাতেৰেনো কিমান খাই থাকিম।
তাকে।
তাৰপৰা আকৌ সেইদিনাখনি পনিৰ বনালো।
উম কেনেকে বনালে আপোনি? মোৰ পনিৰ টো কেনেকে বনাই জানিবলৈ মন আছিল তাৰমানে।
অঁ এ আমাৰ গাখীৰ থাকেই যে।
ঘৰৰ নে?
উম ঘৰৰে।
উম
সেই সেইনাখনি আকৌ গাখীৰ বাঢ়িলে
উম
তাৰপিছতে গাখীৰখিনি আনি প্ৰথমতে তুমি হেৰিয়ত অকণমান পগাই ল'লা ধুনীয়াকে, তাৰপিছত তে গাখীৰখিনিৰ পৰিমণটো চাই ল'লা আৰু কিমানটো আছে। সেইটো চাই পেলাই তুমি নেমু দিলে নেমু টেঙা তাত চেপি দিলা, তুমি
অঁ নেমুটো মানে উতলা থাকোঁতে চেপিব লাগে না?
অ অ যেতিয়া গাখীৰটো উতলি থাকিব তেতিয়া নে মো দি দিলা, দিয়াৰ পিছত আকৌ এনেকে উতল আহিব দিলা তাৰপিছতে বস্তুতটো মানে তোমাৰ হেৰিটো গখীৰ টো ফাটি যায় যে,
উম
ফাতি পেলাই তোমাৰ একদম নিজে নিজে গোট বান্ধি আহিব অকমান দেৰি পিছতে।
অঁ।
গোট বান্ধি অহাৰ পিছতে তুমি ধুনীয়া কাপোৰ এখন আনি আৰু খালি বান্ধোন এটা দিব লাগে মানে বান্ধোনটো মানে ভালকৈ দিব পাৰিব লাগে আৰু।
কাপোৰে বান্ধিব লাগে ন?
উম কাপোৰে বান্ধিব লাগে।
উম হ
পেলা তুমি দুঘণ্টা তিনি ঘণ্টা ৰাখি দিলা
অ
ৰাখি দিয়াৰ পিছতে হৈ গল আৰু পনীৰ তাৰ পিছতুনাকে তুম পীৰৰ কটিত ধুনীয়াক কাটি আৰু-
উম
তাৰপৰা বোলে মটৰ ঘুগুনীৰ লগত খোৱা নহ'লে বোলে তেলত ডাইৰেক্ট ভাজি পেলাই খোৱা
উম
এনেকে খাব পাৰি
খ নালাৰ আৰু
অঁ
উম
এই ঘুগুনিতৰ লগতো ভাল লাগে বাৰু খাই
জান তুমি বনাই খোৱা বাৰু তেতিয়াহলে ধি থাকিলা
আহ খুৱাম খুৱাম পনিৰটো হেই এমাৰ অ আহ হেৰি আৰু তাতে গাখীৰ থাকেই যে পনিৰ টো ধুনীয়াকে খাব খুৱাব পাৰিম মানে অ সেইটো মানে তেনেকৈ ধৰা পটককৈ ভবা নহয়েই এতিয়া গাখীৰটো থাকিলে বেলেগকে তেনেকে দি দিয়া হয় চকাবাক অ মই বোলো এনাকণী হেৰিলে তাৰপিছত মই বোলো পনীৰৰ অকণকৈ বনাই দিওঁ
উম ভালেই কৰিলা
এতিয়া কিবা বস্তুবোৰ বনাই বনাই মানে বনাব মন যোৱা হৈছে খাবলৈও মন যায় বনাবলৈও মন যায়
বনাই থাকিবা খাবা আমাকো খুৱাবা
খুৱাম খুৱাম মই মাংস এদম খুৱাম পনিৰৰ এ দিন খুৱাম
উম
তপা এতিয়া আকৌ তোমাৰ এই লগৰজনীৰ ঘৰত খাইছিলোোগে হেৰি এই মাছৰ জোল এই আমলখি দি পেলাই
আমলখিনি মাছোন চাই পোৱা নাই বাৰু
মই তাকে সেই লগৰজনী মাকক সুধিছিলো আল আকৌ এবাৰ ফোন এ মানে সুধিব লাগিব আৰু
শুনিবাছুন।
উম।
মোৰও জানিব মনচ মই খাই পোৱা নাই।
উম। ভাল লাগিলে খাই পেলাই। মই এনে অমৰাৰ লগত খাইছো আগত।
অ অমাৰ লগত খাই পাইছো বাও মই।
অ। তাৰপিছতে হেৰি এই বতৰটোো এইকেইদিন বৰষুণ দি থকা নাই জানো আও। চ এইকণনৰ আগত। তোমাৰ আমলখি নাই যে। আমাৰ ঘৰত। তটো নাই।
অহ।
তাৰপিছত সেই লগৰজনী আকৌ সেই ঘৰৰ সিহঁতৰ ঘৰৰ আগফালে হেৰিত মানুহ ঘৰত আছে মানে।
আমলক্ষি। উম।
তাৰ পিছতে যেনিবা সেই তাইৰ মাকেও কৈছে তাইও কৈছে যেনা ইয়াৰ পৰা লৈ যাবিহি বুলি। তাকে যাব। বলে মানে এতিয়া বতৰটোৰ পৰা ওলাবই পৰা নাই কালিও বৰষুণ আজিও বৰষুণ।
তাকে আমাৰ ফালৰ এই বৰষুণে দি আছে।
ইমান মানে। অ পানীও পুৰা একদম প্ৰথম। পথাৰত যে ইমান পানী হৈছে।
হৈছে ন পানী।
বহুত হৈছে।
উম আমাৰ ভাল আছে অ আমাৰ ফালে হৈছে।
উম এবাৰ তাকেতো লোৱা সেইচবিলাকতো। অকমান হেৰিয়ে হ'ব। কচোন দিগদাৰে হব চ মানুহবিলক।
তাকে।
উম আৰু এতিয়া ধৰা কঠীয়া পাৰি পেলাই হেৰি কৰিব হ'লেই।
উম।
সিকয়ে নহয় আও।
তাকে।
উম সেই সেইটো কাৰণে সেই আমলখি আনিব যাব পৰাগৈ নাই।
বতৰো অলপ মুকলি কৰিলে যাবা। লগতে চাইটিও আহিব পাৰিবা
অ নহ এনেকাে মানে বতৰটো বেয়া হৈ থাকিলে অকণমান ওলাই মিলি যাবলৈ মানে বেয়া লাগে
অ বেয়া লাগে আৰু মন বোৰ ভাল লাগি নাথাকে
নাথাকে আৰু এতিয়া মানে তোমাৰ দিনৰ দিনটো ঘৰতে থাকিও মানে কিবা অশান্তি লাগি গৈছে
উম
থাকিলেও উপায় নাই বৰষুণখননো কেনেকে ওলাই যাবা
সেইটো
উম মোৰ মানে বনাবলৈ আকৌ মন গৈ আছে তাৰপা লগৰ জনীয়ে কৈ কৈও আছে কিন্তু খালি সেই আনিবলৈ এতিয়া যাব পৰা নাই যে
আহ
সেইটো কাৰণে তোমালোকৰ ফালে তোমালোকৰ ফালেও বৰষুণ নে
আমাৰ ফালে বৰষুণ পুৰা বৰষুণ দি আছে
উম বতৰটো কিনো হয় জানো বৰষুণ দিলে দিয়ে থাকে থাকিব দিয়ে
উম আকৌ নিদিলে নাই
নাই আৰু মানুহ হ তেনেকুৱা নহয় ৰ'দ দিলে কব
অ ইমান ৰ'দ কোনবিলাক কব ইমান বৰষুণ
এ বতৰো মানে আৰু উপায় নাইকিয়া হৈছে
তাকে
অ বাকী তুমি ভাত কিহে খালা
মই তোমাৰ আজি সোমবাৰ যে আজি মই নিৰামিষ অ দালি বনালো
অ তুমি সোমবাৰে খোৱা মই মংগলবাৰে বাই
অ মঙলবাৰে খোৱা তুমি
মই মঙলবাৰে খাওঁ
উম।
মঙলবাৰে আৰু আমি হুষ্টেখুনো চলাই আছো আৰু আমি হব।
অ।
দিনত বাৰু মই একো নাখাওৱেই।
অ দিনত মই একো নাখাওঁ আজি।
জলপান বা ফল মূল খাওঁ। এৰাত। ৰাতিহে ভাত খাওঁ আউ।
উম মই একেই আউ।
অ মানিছো যেতিয়া ভালকে মানিব লাগে আউ।
সেইটোৱে এনেই সে কৰি পিনি লাভ। নাই মানে।
অ বাকী কেইটা সপ্তাহটোৰ চোন সেই বাকি কেইটা দিনত খোৱা।
উম এদিন নাখালে একো নহয়।
খালে সেইটোৱেই। নিজৰ স্বাস্থ্যটো। খাইছে নহয়। এ তুমি দৌৰিব। কৈছা নে ৰাতিপুৱা ৰাতিপুৱা।
নাই এইকেদিন বৰষুণ হৈ আছে নহয়।
অ এই মোৰো সেইটোৱে হৈ গৈছে আকৌ মানে সেই বৰষুণ নিদিয় কেইদিন উঠিছিলো। তোমাৰ। অ পাঁচটা ত্ৰিছ মমানত উঠি যাওঁ।
উম।
তাপা উঠি পেলাই মুখ হাত ধুই ধুনীয়াকে দৌৰিব যাও। এতিয়া আকৌ এইকেইদিন বৰষুণ দিছে। এয়াও এ এলাহো লাগিছে।
উম মোৰ আও পৰীক্ষাও হয় আছে যেন।
অহ অ পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা ভালে কৈছা বাউ।
অক অ অ।
কেইটা গ'ল তোমালোকৰ পৰীক্ষা?
পৰীক্ষা এটা গৈছে।
অ অ আও কেইটা আছে।
আও তোমাৰ তিনিটা আছেই।
অ অ।
বতৰ টো ভাল কৰাৰ পিছত পৰীক্ষা এদায় হলে যাম বুলি ভাবিছো আৰু দৌৰিবলে।
অ তাকে ভালকে দিয়া আৰু এইকেইটা পৰীক্ষা।
উম।
উম। কি আছে বাৰু, হ'ব তেতিয়া।
অ অ ঠিক আছে তেতিয়াহলে।
অ অ অ।
উম